অহ কি কৰিছা?
আছো। আমাৰ ইয়াত ঘোৰা বিলাকৰ ঘাঁহ নাই।
হয় নেকি?
বিচনাত পৰি পৰি, খবৰ ভাল?
উম, ছোৱালীয়ে কি পঢ়ি আছে এতিয়া? এ যাবলৈ সময় পোৱা নাই ৰ'বা! যাব লাগিব।
ছোৱালীয়ে কি পঢ়িব এডমিছন দিছোহে, ক্লাছ হোৱাই নাই নহয়।
অ'। লৰা-ল'ৰাৰ পৰীক্ষা?
উম, পৰীক্ষা টেষ্ট হৈ গ'ল, স্কুল চলি আছে।
আহ। ছোৱালীয়ে এতিয়া ক'ত ললে?
দৰঙত।
অ' ৰুম লৈ দিছা।
অ' পিজি।
তাততো তোৰ বহুত পইচা লাগিব দেখোন।
অ' ছয় হেজাৰকে মাহে।
অ' নহ'লে ৰুম এটাকে চাই নিদিলা কিয়?
এ ৰুম অ'কলে তাই কেনেকে থাকিব।
তাকেতো কৈছো ৰুম এটা মানে ল'লে কেইজনীমান লগ লাগি পেলাই।
এ দুজনী বা তিনিজনী লাগিব ন থাকিবলৈ। লগ এটা হলে তাই আকৌ তাইৰ লগৰৰ ইয়াৰ জানো দুজনী নে তিনজনীয়ে পাইছে।
আমাৰ এতিয়া খুুৰাকে খুুৰাকেতো কৈছে বোলে তাই অ' হেৰি ভাড়াঘৰত অকলে থাকিব কিয় লাগে, আজিকালি মানে বহুত হেৰি হয় ন। মই চো ভাড়া বিচ বিচাৰি ফুৰিছে এতিয়া ভাড়া ঘৰত এনেকুৱা পোৱাই অকলে থাকিবলৈ আকৌ অকলে থাকিবলৈ নান নিদিবি এনে বুলি কৈছে তাৰমানে অকলে থকাটো ভালো নহয় ন উম আকৌ যিকোনো যিকোনো ছোৱালীৰ লগতো থাকিব
থাকিব নোৱাৰে সেইটো কাৰণে আমি আগতে পি জিটোত দি লৈছো মানে এই তিনি চাৰি মাহ মান থাকক তাৰপিছত চিনাকি হলে ভাল ছোৱালী মানে হেৰি হলে চিনাকি হলে আমিও গৈ গৈ থাকিম যেতিয়া গম পাম ন
উম উম এতিয়া তাৰ মানে এতিয়া আমি কেতিয়াবা ময়ো যাম ময়ো যাব পাৰিম ওচৰে পাজৰে হলে অকণ যাব পাৰি খবৰ খাতি লৈ থাকিব পাৰি ন, হয় না নহয় হেল্ল' উম উম কোৱা
ছজনীয়ে পাইছে তিনি খুটিৰ ছোৱালী ইয়াতে পঢ়া এতিয়া শুনো তাই সেই তিনি খুটিল তিনিপা তালে অহা যোৱা কৰিব কলেজলে
অহ উম
আৰু এজনী এ পাইছে সেইজনী খাদ্য থাকে
অ'
ইয়াৰ আকৌ এজনীয়ে পাইছে হেৰি, এই হেৰিয়া লাষ্টত মানে, সিহঁতৰ চিলেক্ট হোৱা নাই আৰু, ফাৰ্ষ্ট-ছেকেণ্ড লিষ্টত নাম নাই মানে সিহঁতৰ, কিবা এই চ স্পতত লয় যে তেনেকে লৈছে, তাৰপিছত সেইজনী আকৌ হেৰি, পানী এগিলাচ টো লৈ নাখায়। তাইক, কোনে পানী যোগাৰ দিব ভাত তৰ যোগাৰ দিব, তাই বোলে হেৰি ভাড়া লৈ থাকিব। ভাড়া লৈয়ে থাকে নে, পে
আমাৰতো তেনেকুৱা সেই মিটিৰৰ ছোৱালী এজনী আছিলে, এই আমাৰ জ-হেৰিয়া জামুগুৰিত ছোৱালী এজনী আছিলে নহয়, মিতিৰৰ তাৰপিছত তাইও সেই তেনেকুৱা লগৰ এজনীৰ লগত থাকিলে, লগৰজনীয়ে একোৱেই নকৰে, মানে ভাত তোও নবনাই, একো নকৰে, তাৰ পিছত তাইয়ে চব বনাই কৰি ৰে'ডি কৰি থৈ, বনাই কৰি খাই বৈ তাই ক কলেজ গুচি যায়, আকৌ কলেজৰ পৰা আহিও তাইয়েই বনাব লাগে তাৰপিছত লাষ্টত যেনিবা সেই ৰুমেই সলাই দিলে, ঘৰৰ পৰা অহা যোৱা কৰিবলৈ ল'লে তাই, তাৰ তাৰ এতিয়া যেনিবা পঢ়াটো শেষ হ'ল আৰু।
অ', সেই তেনেকুৱা হলে দিগদাৰ হয় মানে।
উম
এতিয়া দুইজনী লাগিলে পটককে বনালে হৈ গ'ল, বা এজনীয়ে ৰাতিপুৱা বনালে, এজনীয়ে দুপৰীয়া, এজনীয়ে ৰাতি বনালে বনালে হৈ গ'ল।
উম। মই তাই -মই তাইক কৈছিলো, মই কৈছো ভাড়া ঘৰ এতিয়া এইফালে, টাউনৰ ফালে পাই। পালেও মানে অকলে অকণ দিগদাৰ হয় ন' তাইৰ।
অ', সেইটোয়ে দিগদাৰ, এতিয়া এই আমাৰ মানুহ আছে নহয়। মামাহঁত আছে মামাহঁতৰ ঘৰতে থাকিবলৈও কৈছে, কিন্তু তাই নাথাকো বুলি কৈছে আমাৰো আকৌ মন নাই মানে দিবলৈ, থাকিবলৈ। নিজৰ মানুহৰ লগত এইবোৰ লেটি-পেটি ভাল নহয় যে। এনেই সিহঁতৰ মানে কোনো নাই, মামা মামীহে। মাক কৈছিলে, হেৰি আমি হেৰি নাথাকিলে তুমি আহি থাকিবাহি আৰু।
উম।
এতিয়া আকৌ তাই নাথাকো বুলি কৈছে।
উম, এতিয়া ঘৰৰ পৰা অহা যোৱা কৰিবলৈও দূৰ হব নহয়।
আমাৰ সেই তাৰ পৰাও দূৰ হ'ব, ইয়াৰ পৰা টো দূৰ হ'বই তাৰ পৰাও দূৰ হ'ব।
উম, তাৰ পৰাও দূৰ হ'ব।
তাৰ পৰাও দূৰ হ'ব। আকৌ হেৰি এই গাঁও জেগা নহয়, পঢ়াৰ হেৰিটো নাই মানে ইমান। আমাৰ মানে সেই ইটো আহিব সিটো আহিব।
উম, উম।
কি মানে অহা?
অ'।
আকৌ আয়েকে বুজি নাপাব, আয়েকে ক'ব কিবা তাই ক'ব কিবা লাগিব দুইজনীৰে।
তুই যদি তৰ্ক তৰ্কি লাগিব লাগে, ইজনীও ফোন কৰিব
আহিম বুলি কৈছিলে দেখোন নাহিলে, অহাই নাই যে। কাত খাই গল কিয়?
অ'। এতিয়াতো ঘ, এনেই আছা আহিব পাৰা কাম চা, ফুৰি-ফুৰি-ফুৰিবলৈ আহিব পাৰা। নাই, উম আহিছা নাই ঘৰলৈ? উম ক
দেখ কাত এ এডমিচন দিিবৈছিলে না লৰা স্কুলত না যোৱা এই ব এই